হেল্ল'
অ কি কৰিছা?
এ আছো এনে, তুমি কি কৰিছা?
মই তোমাৰ এনে বিচনাতে পৰি আছো। ভাত খালা?
ভাত এনে দুটা বজাতে খালো এতিয়া গধূলি চাহ খাম আৰু।
অ অ।
উম।
উম।
বাকী চাহ তাহ খোৱা হ'ল নি?
আ নাই আমাৰ এতিয়া খোৱা নহয় আমাৰ দেৰিকে চাহ খোৱা হয়।
হেল্ল'
অ অ।
অ।
হেৰি কি বুলি কয় অ নহয় বা ভাগৰ ছোৱালীজনী আছেহি যে উৎপাত কৰি আছে কৌ তাইৰ উৎপাত
অ' অ' সেইটো কথা।
অ' আপুনি গধুলি চাহৰ লগত কি খাবা আজি? কিবা বনাই খোৱা নে! নে দোকানৰ বস্তু আনিবা এতিয়া?
অ' ঘৰতে আছে মিঠাই আৰু হেৰি তোমাৰ মই পকৰি বনাম বুলি ভাবিছো যিহেতু মই পক পকৰি খাই বহুত বেছিয়ে ভাল পাওঁ।
অ পকৰী খাই ভাল পোৱা নি?
অ' এই তোমাৰ বেচনৰ প পকৰি বনাম বুলি ভাবিছো বেচন এনেকে ঢেক ঢেকিয়া, কণী দি খাই ভাল লাগে নহয়।
অ' অ'। পকৰিবোৰ ফাষ্টফুড এইেবোৰ ভাক লাগিল কিন্তু এতিয়া স্বাস্থ্যৰ কাৰণে বেয়া, তোমাৰ তাতে নোনখনৰো প্ৰব্লেম দিছে নে বেছিকেনি নাখাবা। হেল্ল' তোমাৰ হেই স্কিনখ
এ হেৰি অকমান হেৰি কৰিছোঁ বাৰু পানী চানী খাওঁ, এই তোমাৰ আমাৰ মানে এইগিদিন পানীটো খুব বেয়া আহিছে আকৌ সেইকাৰণে স্কিনটো অলপ বেয়া হৈ গৈছে নহ'লে মানে ইমান গোট টি উঠা নাছিলে তেনেকে।
অ', অ', অ'।
উম।
তাকে, বাকী শাক-পাচলি কি খোৱা পিছে।
শাক, পাচলি মই চবে খাওঁ দে, খালী নোখোৱা ভিতৰত তোমাৰ মই হেই নাখাওঁ উলকবিটো নাখাওঁ, বেগেনাটো নাখাওঁ।
অ'। সেইবিলাক তুমি যে আইৰন থকা বস্তু বিলাক বেছিকে খাবা মানে ক'লদিল। বস্তু বিলাক হেইবিলাক বস্তু খালে মানে স্বাস্থ্যৰ কাৰণে ভাল
অ', তাকে তোমালোকৰ পোৱালীজনী ওচৰতে পুৰা আমনি কৰি আছে চাগে।
এই তাই মানে বৰ উৎপত্তিয়া অ'।
হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল' নেটৱৰ্কটো প্ৰব্লেম দিছে একো মাতটো
তাকেই তোমালোকৰ সেইফালে বহুত নেটৱৰ্ক প্ৰব্লেম চাগে।
অ'। অ', আমাৰ মানে গাঁৱৰ ভিতৰত যে ঘৰটো আৰু ইফালে নেটৱৰ্কটো পাবলে, জিঅ' নেটৱৰ্ক পতক কে নেপায়।
অ', সেইটো কথা এয়াৰটেল এখন লৈ ল'বা চিম।
অ', তাকেই এপ্লাই কৰিব যাব লাগিব মানে যাম যামকে থাকি গৈছে আকৌ।
অ ', এই তোমাৰ এদিনতে উলিয়াই দিয়া চিম বিলাক।
অ', হেই ওলাই যোৱা হোৱা নাই যে।
উম।
উম।
উলিয়াই ল'বা আজিকালি জিঅ' নেটৱৰ্ক ক'তো নাপায়ৱে কব পতকে কৰ'বাত।
তোমালোকৰ আকৌ ভাল টাউনৰ কাষতে যে ঘৰ ন' সেইকাৰণে মানে একো প্ৰব্লেম নাই নেটৱৰ্কো ধুনীয়াকে পোৱা যায়।
উম, আমাৰ ইয়াত সুবিধা আছে বাৰু দেই।
অ', অ', বাকী চব বাকী এতিয়া জুলাই মাহৰ গৰম বন্ধ ক'ৰবাত যাবনে?
তেনেকে ক'তো যোৱা প্লেনিং নাই হ'লেও ভাবি আছো অৰুণাচল ফালে যোৱা।
অ', অ', অৰুণাচল জেগাদখৰ মই গৈ পোৱা নাই, কেনেকুৱা বাৰু এনেই? মানে মই যাম বুলি ভাবি আছো, গৈছেনে তুমি আগত?
হেল্ল'?
অৰুণাচল আগত গৈছে নি কৈছোঁ?
অ', মই অৰুণাচল আগত গৈছো তোমাৰ এই, এই লগৰ লগৰ লগতো যোৱা হয় নহ'লে কাজিন বিলাকৰ লগত যোৱা হয় যে।
অ', অ'।
তে নেকি। বাকী তোমালোকৰ এনেকে কুকুৰা চুকুৰা পোহা হৈছে নাই?
উম, কুকুৰা মায়ে পুহিছে।
অ'।
ছাগলীও পোহে কুকুৰাও পোহে, ছাগলী আছে আৰু দহটামান কুকুৰা দহজনী মমান আছিলে তাৰে কেইটামান আছিল। দি দিলে, আৰু কেইটামান আছে আৰু পোৱালি।
তোমালোকৰ আছে নেকি কুকুৰা?
অ' আছে।
অ', অ' আমাৰ মায়ে পুহিছে আৰু চাই।
অ', আমাৰ এই মানুহ ৰাখিছো, আমাৰ মানে এনেকে চাব লগীয়া নাই। কিন্তু কুকুৰা কুকুৰা বা হাঁহৰ কণী খালে ভাল যে, তেনেকে তোমাৰ হাহঁ পাঁচজনী মান থৈছে কুকুৰা আছে ছজনী মান।
অ', আমাৰ সেই কুকুৰা কণীটো ঘৰতে খোৱা হয় দহজনীমান আছিলে যে। উম, অ'।
তাকেহে।
উম তাকে আকৌ।
উম।
তাৰ পিছত সেই কুকুৰা কণীটো খাবই লাগে। আজিকালিতো লোকেল দিম টো পাবলে নাই আৰু বজাৰত ইমান দাম এটাতে।
তাকে এটা কণীৰ দামেই ন টকা হ'ল। কিন্তু ঘৰৰ কণী
লোকেলটোতো পোন্ধৰ টকা বজাৰত।
হয় নেকি? অ' আমাৰ মানে ঘৰতে খোৱা হয় যে, সেইকাৰণে কিমান নাই ইমান নাজানো বাৰু।
অ', আমি বাৰু খাওঁ তথাপিও চব টাইমতে নাপাৰে যে, সেইকাৰণে কিনি আনো আনিব লগা হয়। তেতিয়া পোন্ধৰ টকাকে আমি দি আনো। হয়
অ', এই আজিকালি এইবোৰ কু কু কুকুৰা পুহি কণী বিক্রি কি বিজনেছ কৰাই লাভ আছে, ইমান দাম হৈছে।
তাকে, বস্তু পাতি বহুত দাম হৈ গৈছে আগৰ নিচিনা নাই ন?
উম, আগতে তোমাৰ মানে কোৱালিটি বেছি আছিলে। অ' নহয় কুৱানটিটি বেছি দিয়ে তোমাৰ আৰু হেৰিতটো এমাউন্টটো কম আছিলে। আজি আজিকালি এ এমাউণ্টটো বেছি
অ', অ' সেইটো হয় বাৰু।
সেই তাকে তোমাৰ জেনেৰেশ্যনটোৱে এতিয়া এনেকুৱা হৈ গৈছে কি কবা আৰু
উম বিশেষকে যে আজিকালি খাদ্যটো বহুত ভেজাল আহি গৈছে
উম
খাদ্য মানুহে আগতে মানে ফ্ৰেছ খাদ্য খাইছিলে ঘৰতে চাউল শাক পাটৰ পৰা আদি কৰি
থাকেহে অকল আমাৰ অসমৰ মানুহে আগতে অকল নিমখটোহে কিনি খাইছিলে বা নিমখ বোৰে আন আ চব চব চোন খেতিয়ে কৰে আজিকালি চব কিনি খায় অকল
উম সেইকাৰণে বেমাৰৰ পৰিমণতটো বৃদ্ধি পাইছে
তাকে আজিকালি ইমান বিধ বিধ বেমাৰ খন হবলে হৈছ
অ তোমালোক এতিয়া গ অ হেৰি মানে ঘৰতে কুকুৰা পোহে ন
নহয় নহয় আমাৰ মায়ে নপোহে আমাৰ মানে মানুহ থোৱা হৈছে
অ তাকে হে কি বুলি কয় সেয়াই আৰু খাই অ', যাব লাগিব, সময় পালে এইবাৰ বন্ধতে যাম বাৰু।
উম, বন্ধতে আহিবা, মিলাই মেলি।
অ', যাম যাম এ, সময় পালে বন্ধতে মিলাই মেলি যাম আৰু এদিন।
উম, সেই বহুত দিন হ'ল, অহাই নাই বোলো ফোন। তা মাও খবৰ খাতি লওঁ, ফোনচোন নমৰাই হ'লা।
উম, ভালেই কৰিলা। আমাৰ মান কি হয়, ইমান বিক তেও মানে, ওলাই যাবলও অলপ টাইম লাগে। এ, সেইকাৰণে মানে আমি ইমান ওলাই যোৱা নহয়ে আৰু। বেছিকে ক'ৰবাত যাবলৈ হ'লেহে যাওঁ। তোমালোকৰ টাউন এৰিয়া যে ভাল, আমাৰ আকৌ গাওঁৰ ভিতৰটো।
উম।
ৰাস্তাৰ পৰা ধৰা, দচ কিলোমিটাৰ মান লাগে।
তোমালোকৰ বানপানী হয় নে?
উম, বানপানী আমাৰ হয় দে, অলপ চলপ। উ আৰ বান পানী হ'লে খালি আমি মাছ বো খাবলৈ পাও আৰু বাৰীতে জাল পাতি দিও মাছ লাগে। উম।
অঁ।
উম, খুব মাছ খাৱা খা, এতিয়া বহুত পানী হৈছে, এতিয়া মাছ খাইছো আৰু এতিয়া। ঘৰুৱা মাছ বিলাক উম। তাকে সেইদৰে, সেই মাছ পোৱা যায়, কুচিয়াও পাওঁ কেতিয়াবা। কুচিয়া খোৱা নাই, তুমি কুচিয়া?
খাওঁ দেই, এই তোমাৰ এ ইফালে আমাৰ য়াত পাবলে দিগদাৰ আকৌ, কিনিলেও মানে বৰ ইমান নাপাই, কিনিম বুলি ভাবিলেও।
উম, উম।
তোমালোকৰ সেইফালে বানপানী হয় নাই?
অ', বানপানী হয় বুলি কৈছো নহয়, মাছ পাওঁ, জালত উঠে।
অ', সেই বো, উম, এনেকে মাছটো থাকে তেতিয়া পুৰা আহে ন'।
অঁ, হাঁ, পৰি থাকিবি। অঁ, মাছ পুৰা খোৱা হয়, মানে যেতিয়া আমি মাছ ধৰা- এঁ জালত লাগে যে লোকেল মাছটো আমি বহুত খাওঁ, এইবোৰ- কাৱৈ মাছ লাগে, পুঠ- ঠি মাছ লাগে, উম এইটো মাগুৰ মা মাগুৰটো নালাগেই, শিঙি মাছ লাগে। এ, সেনেকে মানে ঘৰুৱা মাছ বিলাক খাওঁ আৰু। উম' তোমালোকে আহিবা কেতিয়াবা, মাছ লৈ যাবাহি।
অঁ' তাকেহে, আমাৰ এয়াত- কিনিবলৈ নাপায় লোকেল মাছবোৰ, আও কিনিবলে হ'লেও ইমান দাম কয় চাৰে সাতশ টকা কেজি অও।
অঁ টাউনত এনেও দা, দামেই বাৰু বস্তু পাটি। উম, উম।
উম, পোৱালীজনী এতিয়া তোমালোকৰ লগতে আছে নেকি?
পোৱালিজনী অঁ' বা আছেহি যে আমা ঘৰতে। এঁ বা আছে, আছে মোৰ ওচৰতে আছিলে তাই। উওম।
তোমাৰ লগতে থাকে আৰু।
মোৰ লগত থাকে মাজে মাজে খেলি থাকে।
আমনি তেনেকে নাই ন'।
নাই নাই সিমান আমনি নকৰে বাৰু, বাকী আজি- তাকে বোলো তুমি বহুত দিন ফোনো কৰা নাই এতিয়া কৰিলা ভালে কৰিলা।
উম।
উম' বন্ধত পাৰিলে আহিবা মাছ লৈ যাবা ঘৰুৱা শাক পাচলি অলপ লৈ যাবা।
তাকেই যাব লাগিব যাম যামকে যাব- বলেই টাইমবিলাক নিমিলেই নহয়। এই তোমাৰ- এই স্কুল কলেজ টিউচন এনেকে থাকিয়ে যায়।
অঁ'
সেয়ে মিলাই মেলি যাব লাগিব বাৰু দিয়া এদিন।
উম উম, আহিলে কল কৰিবা কল কৰিবা, কল কৰি পিনি আহিবা তেতিয়া মোৰ ঘৰৰ- কেতিয়াবা আকৌ কৰ'বাত যোৱাগৈ হয় যে।
অঁ সেই মাহেঁতো ফুৰিব গৈছিলে যে তোমাৰ কামাখ্যা। তাই আহি লওক মাহেঁত এতিয়া তাতেই আছে বাৰু গুৱাহাটীতে আছে মাহেঁতো আহি লওক তেতিয়া লগতে যাম আৰু জুলাই মাহত।
অঁ অঁ আহিবা জুলাই মাহতে এতিয়া অম্বুবাচী মেলা চাবলৈ গৈছিলে।
অঁ তালে গৈছিলে এবাৰ দৰ্শন কৰি আহোঁ বুলিকে গ'ল আৰু। তেনেকেই চোন যোৱা নহয়ে তো এইবাৰ মানে মিলোতে গৈ আহিলেগৈ আৰু।
উম উম' অম্বুবাচী মেলা আ চালে ভালে আছে।
সেই তাই মই আকৌ যাবলে নাপালোৱে দেখিচানে। এই পিৰিয়েডচ আহি গ'ল মোৰ বেয়াই লাগিছে একদম।
উম।
উম উম' তাকেই তুমি হ'ব বাৰু দিয়া মই গ'লে তোমাক কল কৰিম।
অঁ অ‍ঁ ঠিক আছে কৰিবা কৰিবা।
উম' উম' ঠিক আছে।
ঠিক আছে হ'ব।
অঁ অঁ ঠিক আছে বাই বাই।